হেল্ল'।
হয়, নমস্কাৰ। হয় ভালে আছোঁ, নমস্কাৰ উম।
আপুনি ভ্ৰমণ কৰি ভাল পাওঁ নেকি? হেল্ল'। হেল্ল'।
হেল্ল'।
উম, উম, কোৱা, কোৱা।
অ'। অ', ভ্ৰমণ আপুনি ভ্ৰমণ কৰি ভাল অ', হয় কৰি ভাল পাওঁ ভ্ৰমণ।
অ', অ'।
অ', ভ্ৰমণত কৈছোঁ ভালে কেইবাৰ, ভ্ৰমণত গৈ ভাল লাগে।
অ'।
বিভিন্ন ধৰণৰ জ্ঞান অৰ্জন, বিভিন্ন ধৰণৰ জাতি-জনজাতি। জ্ঞান পোৱা যায়, আৰু আপুনি গৈছেনে? আপুনি কওঁকচোন।
অ', মোৰ অ', মই উম, মই ধৰি লওঁ, কিতাপৰ পঢ়া আৰু ইণ্টাৰনেটত এ, যি যি উম, ঠাই মই চাই ল অ', আৰু এই ঠাইলৈ মই অনুভৱ কৰা তাৰ পাৰ্থক্য আছে মই মানো আৰু যেতিয়া আমি অ', যেতিয়া আমি এখন অচিনাকি ঠাইলৈ যাওঁ। আমি কেৱল দৃশ্য নেদেখোঁ, মই স্থানীয় মানুহৰ সৈতে তি কথা পাতো, আৰু তেওঁলোকৰ উম, যি জীৱন যাত্ৰা আৰু সংগ্ৰামৰ পৰাও বহু কিবা-কিবি থাকেনে নাই, নৈতিক উম। শিকিবলৈ পাওঁ আৰু ভ্ৰমণে আমাক শিকাই যে উম, পৃথিৱীখন কি কিমান উম, বিশাল আৰু আমি কিমান সৰু হওঁ আৰু এইটো এইটোও মই শিকা আৰু যিটো মই অ', ক্লাছ ৰুম কিম্বা, ইণ্টাৰনেটৰ পৰা মই শিকিব নোৱাৰোঁ।
টান হয়, হয়, হয়, সেইটো ইণ্টাৰনেটটো তাৰ নি শিক্ষাটো বেলেগ হয় আৰু নিজে গৈ তাত অনুভৱটো লৈ, সেইটো বেলেগ হয়।
উম। আকাশ আৰু পাতালৰ সম, মতন হয় আৰু আপুনি ভ্ৰমণৰ আগত পৰিকল্পনা কৰে নেকি?
হয়, ভ্ৰমণৰ মানে তেনেকুৱা পৰিকল্পনাই হঠাতে মানে এ, মানে পইচা হাতত পৰিলে আৰু আৰু নিজে ফ্ৰী হ'লে ওলাই যোৱা হয় আৰু বেছি তেনেকে ভবা নহয়। আৰু বেছি মানে প্লেনিং কৰিলে, কামবিলাক তাৰমানে হৈ নুঠে। পতকে কিবা এটা হৈ অ', সঠিক ভাৱে, সেই হয়, মানে হঠাতে তেনেকে লগৰ সৈতে বা ঘৰৰ পৰিয়াল বা কোনোবা ধৰ্মীয় লগ সভ্ৰ ভ্ৰমণ তেনেকে ভ্ৰমণত যাওঁ। অ', মই যোৱা বছৰো গৈছিলোঁ আৰু এইবাৰো মই যাম বুলি ভাবি বিছোঁ জুলাই মাহত।
উম, উম। মই, মই মোৰ, মোৰ বাবে পৰিকল্পনা মোৰ বাবে পৰিকল্পনা উম, নহ'লে ভ্ৰমণটো আচলতে এটা মানে চম ম্পূৰ্ণ হৈ পৰিব নোৱাৰে, কাৰণ অহ, মানি লও উম, তোমাৰ হাতত যদি সঠিক পৰিকল্পনা নাথাকে, তেন্ তে তুমি যদি সেই ঠাইখনৰ আচল সৌন্দৰ্য আৰু উপভোগ কৰিবলৈ সময় পোৱাৰ পৰিৱৰ্তে তাৰ বাটত আৰু হোটেল বিচাৰে আপুনি বৈ বহু সময় খৰচা হয় নাই আৰু পৰিকল্প অ' আৰু পৰিকল্পনা উম, কি কয় তাৰমানেই যে আ, সকলোতো সময় বান্ধি লোৱা নহ নহয়, বৰঞ্চ এৱ, হা বৰঞ্চ ঐ ঠাইখনৰ বতৰ উম, সুৰক্ষাৰ ব্যৱস্থা আৰু যাতায়াতৰ বিষয় ছয় জানি থোৱা যাতে আমাৰ ভ্ৰমণটো নিৰাপদ আৰু আনন্দদায়ক হয়। আৰু মোৰ বাবে পৰিকল্পনা থাকিলে আম মি ভ্ৰমণৰ প্ৰতিটা মুহূৰ্ত সম্পূৰ্ণভাৱে উপভোগ কৰিব পাৰোঁ, ত' মোৰ বাবে পৰিকল্পনা কৰাটো দৰকাৰ। আৰু আপুনি উম, পাহাৰ নে সাগৰ কোনটো ভাল পাওঁ?
অ', মানে পাহাৰটো হ'ল দুয়োটাই মানে হেৰিটো বেলেগ বেলেগ। অ', অনুভৱটো বেলেগ বেলেগ, মানে দুয়োটাই প-মানুহৰ মানে মনোমোহা। মনপচন্দৰ মোৰ দুটাই ভাল লাগে, দুটাতে অনুভৱ বেলেগ বেলেগ। পাহাৰটো মানে নিজেই। অ', অকমান যাব পাৰি আৰু সাগৰটো হ'ল দেখিব পাৰি, দূৰৰ পৰা মাজত সাধাৰণতে গ'ল ভয় লাগে তেনেকুৱা।
হেল্ল'।
আৰু হয়, শুনি আছোঁ।
অ', অ', অ', মোৰ বাবে মোৰ বাবে চহৰৰ যিটো যান বাহনৰ শব্দ আৰু তাৰ কামৰ হে মনটো অথি তহৈ পৰে, সেই কাৰণে ভ্ৰমণ কৰাৰ টো খুবই এই আজি জীৱনৰ বাবে খুবেই প্ৰায়জনীয় আৰু তেতিয়া মই পাহাৰলৈ যোৱাটো বেছি ভাল পাওঁ, কাৰণ পাহাৰৰ যি নিস্তব্ধতাই মোৰ উম, মোৰ মন বহুত ভাল লাগে আৰু। অনহাতে, যেতিয়া মনত কোনবা এক উম বিশাল তাক বিচাৰো আৰু হাগ গৰৰ যি টোৰ গৰ্জন কৰে সেই, কি? কয় টাক, দিগন্তৰ এইটো মই প্ৰশান্তি পোৱা আৰু দুইটোৰ নিজৰ নিজৰ ভাল আছে, কিন্তু মই পাহাৰটোও ভাল পাওঁ, অ'
হয়, পাহাৰটো ভাল লাগে অ', পাহাৰত গৰম দিনত তাৰমানে হেৰিটো ভাল লাগে, সেই
যোৱাৰ অ', কিন্তু গৰমৰ কাল আপুনি গৰমৰ অ', কোৱা কোৱা
হয় মানে, উম মা গৰম দিন স, হেল্ল' মানে গৰমৰ দিনত নদ টি নে মানে নিজৰা এইবিলাক কত গা ধোৱাৰ কাৰণেও ভ্ৰমণ ক কৰা হয়, ভাল লাগে আৰু ঠাণ্ডা দিনত হ'ল বৰফৰ পাহা হাৰ যিবিলাক আছে, ব বৰফৰ পাহাৰত সেইবিলাকত মানে ভাল লাগে আৰু।
উম।
মানে, টিভিত আৰু মোবাইলত দেখি কিনে, আ এটা মানে ইচ্ছা আৰু আৰু ভৱিষ্যতে যদি কেতিয়াবা সুবিধা মিলে, এ তেতিয়া ফালে উম মানে সেইটো চাম আৰু। চোৱা হ'ব। আৰু সময় সুযোগ মিলিলে আৰু মানুহৰ আজিকালি বি ভিন্ন ধৰণৰ সমস্যা টেনচন আদি কৰি মানুহৰ থাকে, গতিকে ভ্ৰমণত গ'লে মানুহৰ, হয় মানুহৰ ভ্ৰমণত গ'লে, কিছু মানে অলপ মনতটো চাফা ধৰণৰ ফ্ৰেচ লাগে, সেইটোৰ কাৰণ নেও মানসিকতাৰ কাৰণেও অলপ মেন মানে যোৱা হয়।
হয় আৰু আপুনি অচ-অচিনাকি থায়ত আ-আপুনি যায় নেকি আৰু নিৰাপদ তা উম থাকিবৰ কাৰণে আপুনি কি কি ভাবক আপোনি?
হয়, অচিনাকি ঠাইত উম অচিনাকি ঠাইত যাব পাৰি যদিহে, সেইখন ঠাইত আ-আমি আগতীয়াকৈ তাৰে বিষয়ে জানিব লাগিব। কিটো কৰিলে ভাল হয়, অ', কিটো কৰিলে বেয়া হব আৰু পুলিচ প্ৰশাসন থাকে, তেনেকে আৰু য যাৰু যাৰ লগত যাওঁ বা নিজে যাওঁ নিজেও অলপ জানিব লাগিব আৰু আনৰ লোকক সুধিব লাগিব এইটো কৰিলে কি হব, প্ৰতি প্ৰতিখন দেশৰ প্ৰতিখন ঠাইৰে মান নিজা নিজা এটা ৰোল আছে, নিয়ম নীতি বান্ধি দিয়া থাকে। সেই নিয়ম নীতিয়া আমি উ চলিব লাগিব, তেনেকে আমি ভ্ৰমণত আগবাঢ়িব লাগিব।
হয় হয়।
তেনেকুৱ হয় আৰু বিপদ বুলি কোনো ক থা নাই, বিপদ মানে নিজৰ লগত কথা যদি নিজে মানে এ কিছুমান বেয়া সেইটোতো চাইডটো কৰা নিজ নিজে বেয়া হ'বা, যদি নিজে ভাল হয় তেনেকুৱা নিজৰ ওপৰতো কিছুমান কথা থাকে হয় ভাল হয়, হত হয়। পজিটিভ থাকিলে মানুহৰ ভাল হয়।
উম হয়, আৰু মই ভাবোঁ নিৰাপদ তাই আ এটা মই গুৰুত্ব দিয় মই আ ত ঠাইখনৰ বিষয়ে মই
হয়।
কি কি হৈছে বা উম মই জানিলো আৰু ওপৰতো মই আৰু সদায় জৰুৰীকালীন নম্বৰত হাতত ৰাখা আৰু স্থানীয় লোকৰ সৈতে উম কথা পতাটো আচলতে বহুত কামত আহ সেই সময় আৰু যদি আমি স্থানীয় মানুহক সন্মান কৰো আৰু তেওঁলোকৰো অহ মই সহায় কৰিলেও আগবাঢ়ি আহো আৰু লগতে অ আম নিৰাপদ অহ অ কাৰণ উ কৰিব লাগে সকলোৰে কৰিব লাগে।
কৰিব লাগে। আৰু
আৰু আপোনি ভ্ৰমণ আহ ধৰিলেও আপুনি ভ্ৰমণ কৰি আছে হা আপুনি ক'ত ক'তকৈ ভ্ৰমণ কৰি আছে।
অ মই ভ্ৰমণ মোৰ প্ৰথমতে মই বাহিৰতে গৈছোঁ।
অসমৰ বাহিৰত।
হয়, ময়ো গৈছোঁ কৈ কৈ গৈছে আপুনি?
হয় মই গৈছোঁ প্ৰথমতে আ এ কি বুলি কয় এইটো দেলহি গৈছো মই।
অ মইো গৈছো, দিল্লীত কৈ কৈ আপুনি কোন কোন ঠাইত আপুনি গৈছে?
অ দেলহীতো মই তাজমহলটো গৈছো।
অঁ আগ্ৰাৰ।
হয়, তাজমহল গৈছোঁ। আৰু দেলহি গেটটো চাইছোঁ, তাৰে মানে আচৰিত ধৰণৰ তাতেই অনুভৱটো কৰিব পাৰি আৰু কিতাপৰ বস্তুটো পালে।
যন্ত্ৰন মন্ত্ৰ গৈছে নে আপুনি? অ মই ৰাখি আছো হা পিছত
অঁ ঠিক আছে।